অ শুনিছোঁ শুনিছোঁ কি কৰিছ?
আছোঁ এনেই তই কি কৰিছ।
এনেই শুই আছোঁ ভাত খালি নে নাই?
ভাত বনালো খোৱাহে নাই খাম আৰু।
ভাত খালানে? অ অ।
ভাত খামহে খোৱা নাই।
অ।
মাতটো শুনিছ নে নাই?
অহ অহ। শুনি আছোঁ শুনি আছোঁ, কিহেৰে বনালি?
ভাত। ৰঙালাওঁ ভাজি। ৰঙালাওঁ। ভাজি ৰঙালাওঁ ভাজি।
অ অ শুনিছোঁ শুনিছোঁ। অ ভাত চাগে।
অ।
উম স্কুলটো বন্ধয়ে।
স্কুল বন্ধ অ।
উম।
তোক মই শুনাম ৰ বস্তু এটা।
উম ক ক।
তক্ষশিলা মহাবিদ্যালয়। বিশ্ববিদ্যালয়।
কেইটাত উঠিলি আজি?
মই তোৰ ছটাত উঠিলোঁ।
অ', ৰাতি কেইটা শুলি?
ৰাতি তোৰ আৰু অকমান দেৰি হ'ল, শুৱা।
বাহ মই এইকেইদিনি শুৱতে, শুৱতে আঢ়ৈটামান বাজি আছে।
অ'।
অ ক' ক'।
প্ৰাচীন ভাৰতৰ শিক্ষা আৰু শিক্ষানুষ্ঠান। প্ৰাচীন ভাৰতৰ। শিক্ষা আৰু শিক্ষানুষ্ঠান বুলি ক'লে প্ৰথমেই বৈদিক যুগৰ নাম লব লাগিব। বৈদিক যুগৰ বৈদিক যুগৰ নাম ল'ব লাগিব। বৈদিক যুগৰ পৰাই ভাৰতত শিক্ষাৰ বিকাশ হৈছিল।
বৌদিক যুগৰ পৰাই মানে শিক্ষাৰ বিকাশ হৈছিলে মানে।
হয়। এই শিক্ষাৰ মূল ভেটি আছিল-বেদ। তেতিয়া মানে অকল বেদেই আছিলে ন বেদ শিক্ষা। নৈ তাত আছিলে নৈতিক, আধ্যাত্মিক আৰু ধৰ্মীয় দিশত উৎকৰ্ষ সাধন আছিল বৈদিক শিক্ষাৰ লক্ষ্য।
উম আহ। এ পাইছিলোৱে নহয় কিতাপত।
হয়। বৈদিক যুগৰ শি শিক্ষাৰ মানদণ্ড অতি উন্নত মানে বৰ্তমান সময়ত শিক্ষাতকে বৈদিক যুগৰ শিক্ষাৰ মানদণ্ড মানদণ্ড মানদণ্ডটো মানে উন্নত আছিলে মানে প্ৰাচীন ভাৰতৰ এই বৈ দিক যুগৰ শিক্ষাৰ মূল উদ্দেশ্য আছিল আত্মাৰ উৎকৰ্ষ সাধন কৰা।
উম।
আধ্যয়াত্মিক উৎ উৎকৰ্ষ সাধন কৰা। ধাৰ্মিক আৰু আধ্যয়াত্মি উম, মূল্যবোধৰ বিকাশ
তাৰ পাছতে আছে চৰিত্ৰ গঠন ব্যক্তি ত্বত্তৰ বিকাশ সাধন। সহজ সৰল জীৱন উচ্চছ
তহঁতই কিতাপ পঢ়ি আছোঁ। নেকি নে বেলেগ কিতাপ।
বেলেগ কিতাপ আমাৰ অসমীয়া নাই নহয়।
উম অ ত তহঁত নাই নহয় অ
উম সামাজিক মূল্যবোধৰ বিকাশ মানে কিছুমান কিতাপ পঢ়োঁ যে আমি মাজে মাজে
অ।
বেলেগ আও। মানে হিষ্টৰি হিষ নে প্ৰাচীন ভা প্ৰাচীন ভাৰতৰ মানে কিতাপ বিলাক পঢ়ো অলপ।
অ লাগেই নহয় একজামত অ পৰীক্ষা লাগেই নহয় উম এতিয়া বিহপুৰীয়াত উম বিহ এই এয়াত নতুনকে সেই এটা খুলিছে
কি খুলিছে?
তাত মানে এনেকে দৌৰ চৌৰ জাপ এক্সাৰচাইজ উম।
ব্যায়াম চ্যাম হয় এইবিলাক প্ৰতিযোগি মুলক পৰীক্ষাৰ কাৰণে তাত প্ৰস্তুতি চলাই মানে।
তাকে মই আজি পালো।
আজি বা
এক অ এক তাৰিখৰ পৰা হ'ব নেকি।
উম।
এ তেনেকে চাই নাথাকো নহয় ভিডিঅ' চিডিঅ' এইবিলাক।
অ আৱেদন কেৱ প্ৰায় অলপ দিন আগৰ পৰাই হৈ আছে
উম অহ
ব্ৰাহ্মণ বৈদিক কৰ্ম যাক যজ্ঞ পূজা পাতল আদিৰ শিক্ষা প্ৰধান।
উম
ক্ষত্ৰিয়।
ঘনকে গা।
গৰু
গৰু ঠেং চাৰিটা
নেছএডাল, কাণ দুখন, মুখ এখন, চকু দুটা, শিং দুট টা
উম,
গৰুটোৰ পেটও আছে এটা।
পেট এটা আছে।
অ',
তাত আছে চিল মচ চি গৰুৰ দেহাত আছে চেলু লছ
অ, ভাল কাম কৰিছ।
তক্ষশীলা, শ্ৰীধান্যকটক নাল লন্দা, উদান্তপুৰী বিক্ৰমশীলা এইকেইখন হৈছে প্ৰাচীন ভাৰতৰ বিশ্ববিদ্যালয়। বিখ্যাত বিশ্ববিদ্যালয়।
অ।
লক্ষ্যহীৰা
তক্ষশীলা
উম।
প্ৰাচীন ভাৰতৰ এক উল্লেখযোগ্য প্ৰতিষ্ঠ স্থান আছিল তক্ষশীলা বিশ্ববিদ্যালয়।
এ ঘৰলে কেতিয়া আহিবি?
ঘৰলে মই যাম পঁচিশ তাৰিখ।
উম।
চৌবিশ তাৰিখে যোৱা কথা লে চৌব্বিছ তাৰিখে নাযাম চাগে। চৌব্বিছ তাৰিখে মানে দাদা এজন আহি-
তত তালে।
ৰুমলে মানে।
অ। কিবা খানা চানা হ'ব নেকি?
খানটো কালি কৈছিলো নহয়।
অ ' ইয়েছ।
বদবেদংক দৰ্শন চিত্ৰকলাৰ ভাষ্কৰ্য্য। আয়ুৰ্বেদে।
শুনচোন।
অ।
এই কালি আমাৰ হেৰিত এ মংকুহতে যে ফোন কৰিছিলে যে
হয়।
জ্ঞান দুটি হেইত। এই কিবা হৈছিলে নি। কি হৈছিলে।
জানো পায় ইমান দে গম নাপাওঁ নহয়।
এ জ্ঞান যদি হেটোত হেৰিও দিছিলে কিবা উম কিবা এটা পাইছিলো। মানে এ কিবা। লিখি লৈ পেলাই দিম ফচাই দিম কিবা কিবি।
ৰেল খখন আহি গ'ল নহয়।
ত ৰেলৰ ওচৰতে নেকি।
আমাৰ ৰেল ওচতে।
এই ক মানে
আমাৰ ঘৰৰত
হা, অহ। হা,। নাই শুনা নাই ভালটা জেগাত যা অথনিৰ জেগাতটোত যা। অথনি জেগাতত যা।
ক
অহ।
চিৰিয়েল খ গৈছিলে কাৰণে শুনা নাই তই।
এতিয়া আকৌ উ দিনত ভাত চাত বনাবি নেকি আকৌ।
ভাত বনালো এতিয়া তাৰপা নাখাওঁ আৰু একেবাৰে ৰাতি খাম।
অ, ' অ, ' অ। ঠিক তই বনাইিল নেকি।
দিনত মই বনাও।
ৰাতি লগৰতোৱে বনাই অহ। কটা থাক।
আমি ইয়াত আছো তোৰ সাতটা।
আহ। এতিয়া দুটাই আছো মানে।
এতিয়া দুটা আছো আজি আকৌ আহিব দুটা।
অ, ' অ, '
ভাত বনাইছে নেকি?
ভাত বনালে মায়ে, আৰু খাই বৈ হ'ল। আজি উঠায়ো দেৰি মানে একেদিন দেৰিয়ে হৈ আছে আঢ়ৈটামান বজাত শুহে
অ'।
লগৰ এটা মানে সেই আ, সাতাইশ তাৰিখে গান এটা আহিব।
অ'।
তাকে কালি অলপ গায়, মেলি শুনালে।
অ'।
তোক দিম দিম বাৰু গানটো
দিবি দিবি।
উম এনেই ৰীলচ এটা বনাই লৈ পেললে দি থোৱা আছে আপলোড কৰি থোৱা আছে।
আচ্ছা।
উ আকৌ এতিয়া ডাইৰেক্ট গানটো সাতাইশ তাৰিখে আহিব এতিয়া
উম
হে ভাগৰ এইটো কোন আছিলে উম নামটো পাহৰি থাকিলো নহয় ল'ৰাটোৰ ভাগৰ নামটো।
অ'
হেৰি কি আছিলে পাহৰি থাকিলো, এই ৰ কিবা এটা গান গাইছিলে, গান ঢেৰ গাইছিলে বাৰু সি এইটো আহ এহ এ এতিয়া কি বুলি ক'ম ঔ ওখকে অলপ ল'ৰাটো গায়কটো মানে
হয়
সি গাইছে এইটোৱে লগৰটোৱে লিখিছে মানে
উম।
তাকে ৰাতিটো তোৰ ফোনটো কটাৰ পিছতে তালৈ কৰিলে সি কৰিলে।
আমাৰ লগৰতে এটাও গায় গান।
এ গহপুৰৰ
বৰ ধুনীয়া গান গায়।
সি ইয়াতে থাকে নে? সেই আৰু এটা আছে সেই যোৰহাটত থাকে ত গহপুৰৰে
গহপুৰৰ?
উম গহপুৰ অ', সি যোৰহাটত থাকে। এই লগৰতো এতিয়া মোক কোৱাটো সেই সি গুৱাহাটী থাকে বাৰু
হয়।
উম
ে ভে পুৰা লাগি আছে।
অ' ঠিক আছে হ'ব দে।
উম হ'ব দে।
উম